হেল্লৌ'
হেল্লৌ'
অ কোৱা?
অ কি কৰি আছা বাৰু?
মই আছোঁ এনেই বহি।
অ ব্যস্ত হৈ আছা নেকি?
নাই নাই ব্যস্ত নাই।
অ এ তোমাক এটা কথা সুধিবৰ কাৰণে মানে এ আ মানে ফোন লগাইছিলোঁ আৰু হেল্লৌ'
হেল্লৌ'
অ তোমাক এটা কথা সুধিবৰ কাৰণে ফোন লগাইছিলোঁ?
হয় হয়
হয় এতিয়া অ তুমি মোবাইল ফোনৰ বিষয়ে কিছুমান কথা ক'ব পাৰিবা নেকি মোবাইল ফোনৰ বিষয়ে?
মোবাইল ফোন আচলতে মোবাইল ফোনতো বহুত
মানে বহুত বেলেগ গুণ আছে মানে অ ভাল বেয়াও আছে মানে ভালো আছে বেয়াও আছে। তুমি
সেইটোয়েই অ অ এতিয়া যেনেকে হক সকলো বস্তুৰে যেনেকে ভাল থাক ভাল নহ'লে বেয়া দুটাই থাকে। তেনেকে মোবাইলৰো আছে বাৰু সেইটো হয়। এতিয়া আগৰ দিনত যেতিয়া মোবাইল নাথাকিছিল মানে আগৰ দিনত আৰু অ তেতিয়া কেনেকে অ মানুহ বিলাক কেনেকে যোগাযোগ কৰিছিল?
তেতিয়াতো চিঠিৰ ব্যৱস্থা আছিল, বা চিঠিৰে মানুহৰ মানে চিঠি এখন লিখে লিখি প'ষ্ট অফিচত জমা দিয়ে, জমা দি প'ষ্ট অফিচৰ পৰা সময় নিৰ্দিষ্ট সময়ৰ ভিতৰত সেই মানুহলৈ যায় চিঠি আৰু মানুহে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব পাৰে। তেনেকৈ আগৰ দিনত তেনেকৈয়ে কৰিছিল কিন্তু তাতে বহুত সময় লাগিছিল। কেতিয়াবা একমাহ কেতিয়াবা পোন্ধৰ দিন বহু সময় লাগিছিল। আৰু সেইটো এটা বহুত ডাঙৰ প্ৰব্লেম হৈ গৈছে মানে সমস্যা হৈ গৈছিল সেই সময়ত।
অ, এতিয়া মোবাইল ফোনে এ আগৰ যিবিলাক বহুত খিনি সমস্যাৰ সন্মুখীন হৈছিল মানুহ বিলাকে।
হয় হয়।
সেইখিনিতো বহুত খিনি সহজ কৰি দিলে। এতিয়া আহ তুমি মোক কোৱা যে আগৰ দিনত যিবিলা যেতিয়া মোবাইল ফোন নাছিল তেতিয়া মানুহবিলাকে এতিয়া কোনোবা এজন ঘৰৰ কোনোবা এজন ল'ৰা বাহিৰত গ'ল পঢ়িবই হওঁক বা চা কৰিৰ ক্ষেত্ৰতে গ'ল কিন্তু সেই ঘৰখনত যেতিয়া কিবা এটা সমস্যাৰ সন্মুখীন হয় সেই ল'ৰাজনক অ', চিঠি দিয়াৰ পিছতো ত' চিঠিখন এতিয়া লগে লগে যেনেকে আজাকালি এটা মেচেজ দিয়া লগে লগে লগে লগে গুচি যায়।
হয়।
ত' চিটিখনটো সেনেকে নাযায় পষ্ট অফিচত যাব পষ্ট অফিচৰ পৰা এসপ্তাহটো অ', কমেও এসপ্তাহ টাইম লাগিবই। সময় লাগিবই, হয় ত' আপুনি সেই কথাটো কি বুলি ভাবে ক'বচোন?
সেইটো আচলতে চাব কোনোবা এটা প্ৰব্লেম বা সমস্যা কিবা এটা যেতিয়া অ', মানে হয় তেতিয়া চাওঁক আক বা পইচা দৰকাৰ হওঁক যিকোনো কিবা হওঁক আৰু মানে চিঠি দিলে, দিয়াতে পোন্ধৰ বা ত্ৰিশ দিন যদি মানুহজনৰ ওচৰত যাই পাওঁতেই লাগে আৰু অহ যিটো উত্তৰ দিয়ে মানুহজনে সেই উত্তৰটোতো আহি পাওঁতে আৰু পোন্ধৰ বাৰ অ'। ত্ৰিশ দিন লাগি যায় সেই হিচাপত চাব গ'লে অহ, মানুহ এটাই মদ বিনিময় হওঁতে কমেও দুইমাহ বা একমাহ লাগিয়ে যায়। ত' সেই হিচাপত চাব গ'লে এইটো বহুত বহুত দীঘলীয়া সময় হৈ যায় আৰু হয় টো সেই সময়লৈকে সমস্যা বৃদ্ধি হৈ যাব বা সমস্যা নোহোৱা হৈ যাব পাৰে সেই হিচাপত মানে মই এতিয়া কওঁ যে মোবাইলৰ এই যিটো মোবাইল ফোন এতিয়া ব্যৱহাৰ কৰো আমি মোবাইল ফোনৰ এইটো এটা ভাল মানে, ভাল সুবিধা এইটো যে অ', বহুত কম সময়তে মানে লগালগ মানুহে মানে এ, কিবা কথা ক'ব লগা হৈছ ছে কিবা হৈছে লগালগ পাই যায় সেই হিচাপত মানে ভাল।
হয়। এতিয়া আমি মোবাইল ফোনৰ সহায়ত আমি যিকোনো ঠাইৰ মানুহৰ লগত মুহুৰ্ততে কথা পাতিব পাৰো ন'। আগতেটো এতিয়া ধৰক চিঠি দিব লগা হৈছিল মই আপুনি ক'লে বা ময়ো ক'লো। হয়, অ', চিঠি দিব লগা হৈছিল। বহুত সময়ৰ প্ৰয়োজন হৈছিল সেইখিন দীঘলীয়া এটা মুহুৰ্তৰ অ', সেয়া আছিল। আৰু চিঠিৰ চিঠিৰ উত্তৰ পোৱালেও এটা বহুত দীঘলীয়া সময়ৰ দৰকাৰ হৈছিল।
হয়, হয়।
হয়, এতিয়া আপুনি কি ভাবিছে এতিয়া মোবাইলটো অহাৰ লগে লগে কি কি এনেকুৱা ধৰণৰ বিশেষত্ব আহি গ'ল যিটোৰ দ্বাৰা আমি আম ধৰক অ', কথা পাতিবলৈ বুলি নহয় অ', গোটেইখিনি সহজ কৰি দিলে।
সহজ মানে চাব আমাৰ মোবাইল ফোনে আমাৰ কথা বতৰাটোতো হ'লেই এটা। আমাৰ বিভিন্ন ধৰণৰ আজিকালি এপছ আছে যাৰ ধাৰণে কি তো মানে সহায় হৈ যায় আৰু চাব আমাৰ এপ ইউটিউব বা গুগল আমাৰ যিকোনো কিবা সমস্যা পঢ়াৰ হওঁক বা যিকোনো সমস্যা আমি এইটো ক'ব নোৱাৰো। যিকোনো সমস্যা হ'ব পাৰে সমস্যাৰ অতি সহজে পাই যায়। কোনোবা এটা কথা আপুনি যদি এতিয়া কিবা এটা কথা মানে আপোনাক সেই লাগে। অ', যদি দাটা লাগে আপোনাক। যেতিয়া দৰকাৰ কিবাহৰ তেতিয়া মানে বাছ গুগলত কিবা এটা মানে কৈ দিয়ক আৰু আহি যাব গোটেই তথ্য আপোনাৰ হাতত আহি যাব। সেই হিচাপত ক চাব গলেতো মোবাইল ফোনৰ এইটো এটা ভাল মানে সুবিধা এইটো এটা। আৰু আমি কথা আৰু আৰু বিভিন্ন ধৰণৰ আছে মানুহে আহ, যেতিয়া আমাৰ লকডাউন হৈছিল। ভাৰতবৰ্ষত যেতিয়া কৰোনা মহামাৰীৰ বাবে লকডাউন হৈছিল। তেতিয়া বহুতো ছাত্ৰ-ছাত্ৰীয়েটো এই মোবাইলৰ অনলাইন যোগেৰে পঢ়িছিল।
অ', সেইটোয়ে মই এই মাত্ৰ আপোনাক প্ৰশ্ন কৰিব লৈছিলোৱে যে অ', যেতিয়া আগৰ দিনত ধৰি লওক দুইহেজাৰ ষোল্ল চনৰে হওঁক। সকলোৰে হাতে হাতে মোবাইল ফোনৰ ইমান উপলব্ধি দেখা পোৱা যোৱা নাছিল। যিহেতু এটা মোবাইল ফোন কমেও দহ বাৰ হাজাৰ টকা আৰু সেই এখন দৰিদ্ৰ ঘৰৰ কাৰণে সেই দহ বাৰ হাজাৰ টকাও বহুত হ'ব বুলি মই ভাবো। ত' তেওঁলোকে যেতিয়া কভিড নাইনটিন আহিল কভিড হয়, কভিড আহিল তেতিয়া আহ বিভিন্ন স্কুল বিলাক বন্ধ হৈ গ'ল আৰু স্কুল বিলাকে ভাবিলে যে অনলাইন ক্লাছ মানে যিলাক অনলাইন শি শিক্ষা ব্যৱস্থা কৰা হয়, অনলাইন শিক্ষাৰ ব্য্ৱস্থা আৰম্ভ কৰিলে আৰু সেই অনলাইন শিক্ষা ব্যয়ৱস্থাৰ কাৰণে বহুতো ঘৰৰ মানুহে বহুত তো ল'ৰা-ছোৱালীক নিজৰ মোবাইল বা কিনি দিলে। মোবাইল তেতিয়াৰ পৰা অলপ বেছি হয়, চ দেখা পোৱা গৈছে। এতিয়া অনলাইন ক্লাছৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে মোবাইলটো ভালকে ব্যৱহাৰ কৰিব পাৰে নে বেয়াকেও কৰিব পাৰে আপোনাৰ মতে সেইটো কি?
মানে চাব দেই আমাৰ বহুতো এনেকুৱা সেই আছে। বহুত ধৰনৰ বহুত ধৰণৰ আমাৰ ভাল সুবিধাও আছে কিন্তু বেয়া সুবিধাও বহুত আছে। চাব আমাৰ আজিকালি ল'ৰা-ছোৱালীয়ে বহুত গেম খেলে।
হয়।
বিভি ধৰণৰ ইউটিউবত বিভিন্ন ধৰনৰ বস্তু চাই বিভিন্ন ধৰণৰ মানে মান মানে লৰা-ছোৱালীৰ মনত এটা বেয়া প্ৰভাৱ পেলাই দিয়ে। আৰু মোবাইলৰ এটা মানে ইংলিছত ক'ব গ'লে এটা ৰেডিয়েছ ৰেডি ৰেডিয়েছ ওলাই এইটো মানে চকুত পৰিলে চকু আমাৰ বেয়া হোৱাও এটা সেই থাকে। মানে এটা অ', কি কয় এইটো আমাৰ এটা সম্ভাৱনা থাকে আমাৰ চকু বেয়া হোৱা। আজিকালি বহুত ল'ৰা-ছোৱালীয়ে মোবাইল চাই চাই চকুৰ মানে যিটো ক্ষমতা টো হেৰুৱাইছে বিভিন্ন ধৰণৰ গ্লাছ ল'ব লগা হৈ গৈছে বহুতো ছাত্ৰ-ছাত্ৰীয়ে সেইটো এটা বেয়া বুলি ক'ব পাৰো আৰু- বিভিন্ন ধৰণৰ অ সংগ পায়বোৰ বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী বিভিন্ন ধৰণৰ বেয়া- আজিলৈ গতি কৰিছে আৰু আমাৰ দুবাৰেতো আৰু কবই ভাল যে- বা কিবা এটা আহ' তথ্য কিবা লাগিলে বা কিবা যি কোনো- মোবাইলত মাৰি দিলে আহি যায়। সকলো আৰু সেইটোতো বেয়া সুবিধাটো লয়ে। যিবোৰ বেয়া ল'ৰা ছোৱালী বা বেয়া কথাত গৈছে সেইবোৰতো- এই মোবাইলৰ ক্ষেত, মোবাইলৰ যোগেদিয়ে এইবোৰ বেয়াত গৈছে ন। সেই হিচাপত মোবাইল, মোবাইল ফোনটো এটা বেয়া বেয়া বুলিও ক'ব পাৰোঁ।
হয়। এতিয়া আপুনি যেনেকে ক'লে আহ' মোবাইলত বিভিন্ন ধৰণৰ শিক্ষামূলক- আহ' এপ আছে যেনেকুৱা ধৰণে যিবিলাক এতিয়া আম- গুগল হওঁক গুগল হওক, গুগলে আপোনাৰ বিভিন্ন ধৰণৰ যিবিলাক- আহ'- প্ৰব্লেম বা সমস্যা আপুনি সমস্যাৰ সন্মুখীন হৈ আছে সেইবিলাক- বিভিন্ন আহ' মানে- ঠিক কৰি দিব পাৰে বুলি মই ভাবোঁ।
হয় হয়।
এতিয়া- আৰু বিভিন্ন ধৰণৰ যিবিলাক অঁ' বিষয় কিছুমান এতিয়া বিষয় আপুনি নাজানিব পাৰে বা মই নাজানিব পাৰোঁ। ত' সেই বিষয়ৰ তথ্য হয়, সেই বিষয়ৰ তথ্য- অতি সহজে অতি সোনকালে আমি বিচাৰি উলিয়াব পাৰোঁ। কোনো ধৰণৰ আহ' একো বিশেষ কৰিব নালাগে, হয়, এতিয়া- অঁ' আপুনি আকৌ আপুনি ক'লেই যে মোবাইল ফোনৰ কিছু অপকাৰিতাও আছে, হয়। মই হয় হয়, এইটো মই বুজিছো কাৰণ বহু অ' বহু ছা ছাত্ৰ-ছাত্ৰীয়ে মোবাইলটো মাক দেউতাকৰ পৰা মোবাইলটো লৈ তেওঁলোকে- আহ' পঢ়িম বুলি কয় যদিও- তেওঁলোকে ঘন্টাৰ উপৰি ঘন্টা খেল খেলিব- নাইবা তেওঁলোকে আজিকালি সামাজিক মাধ্যম বিভিন্ন ধৰণৰ- আহ' এপ আছে সেইবিলাকত- জৰিয়তে তেওঁলোকে নিজৰ সময় নষ্ট কৰে আৰু সেইখিনি সময়- তেওঁলোকে এতিয়া বুজি নাপাই যে সেই সময়খিনিৰ অবাবত তেওঁলোকে নষ্ট কৰি আছে। হয় আৰু তাৰ ফলতে-
পইন্ট আহিবই।
হয় হয় আৰু তাৰ ফলতে পঢ়া শুনাত- আহ' তেওঁলোকে পিছ পৰি যায় যিবিলাক সেয়া আছে আৰু। বা তেওঁলোকৰ যিটো মগজু, মগজুৱে কাম নকৰে কাম নকৰা মানে কাম কৰা কমি যায় যিহেতু- আগতে ইমান খিনি পোৱা নাছিল আৰু এ তিয়া তেওঁলোকে ইমান খিনি মোবাইলৰ আহ' বস্তু হেয়া কৰি আছে। ডিষ্ট্ৰেকচন বুলি ক'লেও ভুল নহয়। এতিয়া কি কিছুমান ল'ৰা ছোৱালী আছে যিবিলাকে মোবাইল ফোন নাচায়, নাচাই কেনে- হয়, অলপ তেওঁলোকে বাহিৰত ঘৰৰ বাহিৰত খেল খেলি কেনে- ঘৰৰ বাহিৰত খেল খেলে, হয়। ঘৰৰ বাহিৰত খেল খেলি কেনে তেওঁলোকে নিজৰ- অ অলপ টাইম সময় দিয়ে আৰু তাৰ পিছত পঢ়িবলৈ লয় তেওঁলোক কৰ এই যিটো আ ব্যৱহাৰ তেওঁলোকৰ সেই ব্যৱহাৰটো ভাল বুলি ক'ব নে বেয়া বুলি ক'ব আপুনি
এইটো ব্যৱহাৰটো মই ভাল বুলিয়ে কম কাৰণ ল'ৰা ছোৱালীয়ে নিজক নিজে সময় দিব লাগে এ লগ বন্ধুৰ লগত খেলিলে নিজৰ নিজে নিজৰক সময় দিলে অ মগজু সুস্থ হৈ থাকে আৰু আমাৰ দেহো সুস্থ হৈ থাকে আৰু আৰু মোবাইলটোৰ অ যিবোৰ ভাল সিমানোটো বেয়াও আছে আৰু সেই ল'ৰা ছোৱালীবোৰ বেয়াৰ পৰা বহুত দূৰত
হয় এতিয়া আ বিশেষকৈ বহুখিনি ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীয়ে ৰা সি শুৱাৰ আগত মোবাইল চাই শুৱে হয় অ হয় অন্ধাৰত মবাইল চৌ যাৰ ফলত তেওঁলোকৰ যিটো স্ক্ৰীনৰ সময় সেইটো বৃদ্ধি পায় আৰু তেওঁলোকৰ যিটো চকুৰ অ কি বুলি কয় পাৱাৰ বুলি কয় সেইটো কমি যায় হয়
হয় হয়
আৰু আৰু কিছুমান যিবিলাক নিদ্ৰাৰ সমস্যা থাকে শ্লিপ পিং প্ৰবলেম হয় সেইবিলাকৰ সৃষ্টি কৰিব পাৰে হয় এতিয়া অ তুমি কিবা কৰিবা না তুমি মানে ধৰি লোৱা দিনত কি আ কিমান ঘন্টা মোবাইল চাব লাগে মানে মোবাইল ব্যৱহাৰ কৰিব লাগে বুলি তুমি ভাবা
অ চাওক আমাৰ যিহেতুকে মানে অ যিবোৰ এ শিক্ষা গ্ৰহণ কৰি থকা যিবোৰ বিদ্যালয়ত পঢ়ি থকা আছ মানে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰটো অব আহ শুৱা সময় আহি সাতৰ পৰা আঠ ঘন্টা শুবয়ে লাগে তেওলোকৰ আব মানে যিটো মগজুৰ মগজুৰ বিকাশৰ বাবে তেওঁলোকৰ শৰীৰ সুস্থ ৰাখিবৰ বাবে আমি সাতটাৰ পৰা আঠ ঘণ্টা অ কমেও সাতৰ পৰা আঠ ঘন্টা শুব লাগে
হয়
আৰু আব সকলোতো আঠটাৰ পৰা মানে চৰি বিদ্যালয় থাকে বিদ্যালয়ৰ পৰা আকৌ